চা আৰম্ভ হৈছে আৰম্ভ হৈছে।
মেট চাই চা নে।
অ।
তোৰ দিগদাৰতো হোৱা নাই ন এনেকে কথা পাতি পাতি মে চাওঁতে? তই আগতে চাওঁ ফোনত কেনেকে চাওঁ? মোৰ মানে টিভিত চাই চাই ন ফোনত চাব চালে মানে বহুত সৰু সৰু লাগে।
অ গম পাইছো কিন্তু মোৰ ফোনতে চোৱা অভ্যাস ন।
অ আগতে মই ফোনত ইউটিউব চাইছিলো হা তাৰ পিছ যেতিয়া মোৰ টেবলেট আহিল, টেবলেটত চোৱা হ'লো তাৰপিছত টিভিটো চাওঁ, তাৰপিছত মই যেতিয়া টেবলেটত চাওঁ মই ভাবো কি আগতে ফোনত কেনেকৈ চাইছিলোঁ এ।
সৰু সৰু দেখিছিল গম পাইছো।
অ ইমান সৰু সৰু মই কেনেকে চাইছিলো কিন্তু উপায় নাই ন, এতিয়া মই এই কই নহয় মানুহৰ মই যে কৈছিলো যে মানুহৰ এইটো নেচাৰে থাকে। এটা পালে সিটো সেইটোৱে বুজিছ নাই। অ এতিয়া মই এইটো অলপ ডাঙৰ স্ক্ৰীণ পালো নহয় একদম। ঐ ই কি কাটিছে ঔ মা মা মা উ উই গুই অ ৰে কি চেচ, চা চা চা চা কি চেফ দিছে অ বাহ! ইয়াত নামো লবো নোৱাৰি কি মজা ছেফ দিছা।
হি হি নাম ল'ব নোৱাৰি হি, কি মাথাত বান্ধি থৈ দিছে, মাথাত নহয় কিয়
এ ইয়াৰ মানে জিলা তৰ কোনোব হাতে লাগি যায় ন জ্বতো যে যওটো অলপ ঢিলা মানে যওটোত নালাগক যেন। সেইকাৰণে জ্বৰটো ধৰি ৰাখে মানে, এই ইঞ্জুৰি হ'লে লগাই। এই এবাৰ এই যে আছে যে কাছুৱাটো। ঐ ৰ-ৰ-ৰ-ৰ-ৰ ও গ'ল-গ'ল-গ'ল-গ'ল আ কুকুৰ-কুকুৰ অ গ'ল-গ'ল
ই জুপিয়াই-জুপিয়াই আহিছে এ কি কাৰলি চুলি, ইমান কাৰলি চুলি তাইৰ। কি দিলে?
ঐৰ ৰ ৰ
কিবা হৈ গ'ল অফচাইদ হৈ গ'ল।
এই ৰে পইচা লগাই দিম এতিয়া মই দহ টকা এটা।
গল-গল -গল -গল- গল- গল- গল -গ- গল- গল- গল অ মা ঐ-ঐ-ঐ গ'ল-গ'ল কি হৈছে আৰে?
চাই ল
উ হেন হৈছে নেকি এটো হেন হলে ভালে পেনাল্টি।
অ' বাপৰে বাপ বেলেগে ক্লাছ লৈছে।
ও মা কি মজা গল স্পেইন গ'ল বে। এই কি দিছে এই বাছ কণ্ডাক্টৰে?
অ ই শুব যায় বাছ কণ্ডাক্টৰটো।
অ চাব নোৱাৰে। কিমান টাইম হ'ল?
ই ই ই ষ্টেটাচত লগাই দিয়ে মানে, গুড নাইট মই শুব যাওঁ।
উম আধা ঘণ্টা এই হৈছে এতিয়া বাছ।
ঐটো গলটো কিয় নহল আৰে
নহলে হাতত লাগিছে।
হম।
এ জিতিব লাগিব দেই ইহঁতে এত তেৰিকা মোক ইমান লেতেৰা ট্ৰল দিব ন, ই এছে যে বহুত ট্ৰল দিব ইয়াত ইয়াৰ টিম যেতিয়া আউট হৈছিল মই বেয়া ট্ৰল দিছিলোতো। সেই চব ৰিল কেইটাতে মেনচন দিছিলো। সি মোক কলিজা খাই দিব যদি মোৰ টিমটোত হাৰি যায় এইটো মোৰ টিম ন মানে।
ত কবই নালাগে কলিজা খাব লাগা, তোৰ ভুল।
হাৰে কিয় নকম ভাল লাগে ন, তাৰ টিম সি একদম এ সেইদিনা যে তাৰ টিমটোৱ যেতিয়া মানে ছেভেন ওৱান দিছিল ন এটা যে সৰু টিম এটাক যে ছেভেন ৱান দিছিল সি কি কয় আ এটা এটা মিনিটত মোক মেছেজ কৰি থাকে তাৰপিছত তাক কিয় মই
তই ত এইকো দি আছ মোৰ হাঁহি উঠি আছে এই ৰাম এইক দি আছ খং উঠি আছে সেই এই, তই কাৰলগত কথা পাত যে এতিয়া ইয়াতে।
অ তোৰ বান্ধৱী।
অ বান্ধৱীজনী।
অ তাইক মই কি দিওঁ, অ তাইক মই খং উঠাবলৈ দিওঁ এই কান্দোৰা কান্দোৰা। কান্দোৰা বুঢ়া মই বেয়া কান্দো কালি আজি ৰাতিপুৱা চাৰিটা বজাত মেচেজ দিমটো এটা এটাকে মেছেজ দিম। অ', মই তাইক শুই যাবলে ঘৰত শুই যোৱা তুমি।
কাক? কাক শুই যাবলৈ কৈ আছ?
এইক এইক তোৰ বান্ধৱীক।
তাইক অ' তাইক কিয় হৈ যাব তাই মেত চাব চাগে?
আৰে চাৰিটাত উঠিব লাগিব ন।
অ', তাইতো চাবই আৰু তাই বাপৰে বাপ।
তাইক মই কওঁ ট্ৰ'ল দিম তোমাক।
মই নুশু নেকি? মই শুলে আৰু মই উঠিব নোৱাৰিম, মই টোপনি টোপনিকে থাকিম কাৰণ মোৰ ৰুম ৰুমৰ আ আন্ধাৰ হৈ থাকে ন।
উম উম সেইয়াই মোৰটো ভাল মই কি কৰো জান মই মই ফেন লগাই পেলাই টিভিটো মানে অলপ মিউট ৰাখি পেলাই ফেন লগাই পেলাই মাটিতে শুই থাকো, মই মাটিতে বঢ়ি আছো তেতিয়া।
কেতিয়াপা তেনেকে চৌ নালাগিল।
তেতিয়া মই মাটিতে বঢ়ি আছো মই উই উই উই ই দি দিলে চৰ্ট চৰ্ট চৰ্ট অ নাই নাই নাই। এই এতিয়া এনেকুৱা টাইম আহি আছে ন ও ন
বাপৰে বাপ। চাইদৰ পৰা গুচি গ'ল আস।
একো নাই ভাবচোন এই ষ্টাৰ্টিঙতে ইমান বল পজিচন দেখাই আছে।
উম, তাকেটো। হয় পিছলৈকেটো বল এনেও মাৰিবয়ে কি টংটিং টিংটিংকে বাজি আছে।
কি টিংটিং মানে কাৰ টিংটিংটিং মোৰ পৰা আহি আছে নিকি?
অ, মোৰ চাই অ, নহয় তোৰে তোৰে কোনোবাই দিছে।
হা?
তোৰে কোনোবাই দিছে একাউণ্টত ইনস্তা।
কোনে দি আছে অ ই।
উম নকবি।
তোৰেও দিছে এটাই।
উম।
সেই কাৰণে টিং টিং বাজি আছে। অ অ তাইক মই কৈছো ট্ৰ'ল দিম তোমাক। বুঢ়ায়ে গ'ল নিদিলে তেনেকে দিম মই।
তাই কবি তাইক কৈছ?
মই মানে এই দুদিন মানে চাৰি ঘণ্টা চাৰি ঘন্টাহে শুলো যে আজি মোৰ মানে অলপ টোপনি টোপনি ধৰি আছে মানে বুইছনে। এই দুদিন চাৰি ঘন্টা শুৱাৰ আগত এই সেইদিনা যে জে আৰু বিৰ যে মে টচ আছিলে সেইদিনা সেইদিনা মানে সেইদিনাটো মই অকল সেইটোহে চাইছো ন ৰাতি চাৰিটা বজাতটো চোৱা নাই। আ নট গ'ল, এ একো নাই দে। এইটো ই বদমাছ বদমাছ পোৱালি এটা গ'ল দিব লাগে।
গ'ল অ', কৈছিলি তোৰ টিউচনৰ কথা কৈ আছ?
হা কি টিউচন মানে?
কাৰ কথা কৈ আছ বদমাচ ছোৱালী?
বদমাছ পোৱালি এইটো আক এইটো যে জে। অ নহয় এল এল এল জে হে আহিছে চ'ৰি।
অ, জে তাকে ভাবিছো জে আক এই ক্ষেত্ৰত বদমাছ কেনেকে হ'ল সি আক।
অ, এইটো এইটো।
হয় হয়।
এইটো এল আকৌ ইয়াৰ নামটো বদমাছ পোৱালী ৰাখিছো বুইছ নাই ই ই আমাতকে সৰু মানে তোতকে একবছৰ ডাঙৰ কিন্তু মোতকে একবছৰ সৰু ই মোক দাদা বুলি মাতিব।
অ জানো বয়সত সৰু হয় ই।
দে
পৰিয়ে এ হ'ব এই খেলে চেলেটো হ'বই খেলা-ধূলাত।
অ এ ষ্টাৰিয়তকে ধনি।
চুপ থাক না বেছি কৈ আছা। বেছি কৈ আছা।
কথা কওঁ চাই চাই যে আমি কথা পা মানে এই বাৰ্তালাপ কৰি আছোঁ। কথা পাতি আছোঁ, সময়টো কেনেকৈ গুচি গৈছে গম পোৱা নাই কিন্তু ন?
মইয়ো গম পোৱা নাই কিন্তু, তই কৰি আছ মই দি কথা পাতি আছো। ৱাও!
অঁ মেটচ চাই চাই কথা পাতিলে সময় কেনেকে যায় গমেই নাপায়। মই যে বাছ কণ্ডাক্টৰৰ লগত কথা পাতি থাকোঁ যে।
অ'।
কেনেকে একদম গুচি যায়, একো গমেই নাপাওঁ।
উম সেইত না ইয়াতে-ইয়াতেটো নহয় চাগে?
ইয়াত নহয় নৰ্মেলটোত।
অ' নৰ্মেলত অ'।
মানে তেতিয়া বেছি ভাল লাগে কোনোবা এটা থাকিলে। নহ'লে অ অকলে অকলে চালে মানে নিজৰো বেয়া লাগে, সিও কয় তাৰো বেয়া লাগে বুলি।
সেইটো হয়, অকল তাৰো নহয় চবৰে হয় বেছি ভাগৰে।
আহ' আজি ফিফটি ফাইভ পাৰ্চেণ্ট চানচ আছে। ই জিতা মোৰ টিমটো জিতা মোৰ টিমটো জিতিলেই হ'ল দেই। মোৰ টিমটো যে সাৰে ন' ই আছে মোৰ যিনা হাৰাম কৰি দিব সঁচাকে। গ'ল দিয়ক, ইয়াক মই এনেকুৱা স্পেম দিম না। ডাইৰেক্ট স্পেম দিম ডাইৰেক্ট দহটাক। ই কিন্তু বদমাছ পোৱালি দেই! ই পানা গলেহে দিব ডাইৰেক্ট। ই জানানে? হেৰিক ভাল পায়, এই এনক ভাল পায় এন যে বিৰ এই বদমাছ পোৱালিটো এবাৰ কৈছিল ন।
মানে বদমাছ পোৱালিটো কাক ভাল পায়?
এ এন এন
এ ভৰি ভাঙা যে লেঙেৰা বুঢ়া।
অ' অ' অ' অ' গম পাইছোঁ।
লেঙেৰা বুঢ়া। এই আহি আছে ৰ! এই এটেক দি আছে, এটেক দি আছে এটেক দিলেই কেতিয়া গ'ল হৈছে, কেতিয়া গ'ল নহয় তেনেকুৱা লাগি থাকে। ৰ দহ টকা এটা লগাই দিম গল হ'লে।
এই মানে
একো নহয় আৰে পইচা লগালেহে ভাল লাগে। ঐ গ'ল!
নকবি এইবিলাক! গম পাইছ নাই হে?
গ'ল গ'ল গ'ল গ'ল গ'ল!
হল নেকি, হ'ল নেকি, হ'ল নেকি? অ হ'লচোন! য়েহ
কি ইজি টেপি নাছিলে। এ ৰাম! গ'ল গল।
ইমানো শ্লৰি নহয়।
কি ইজি টেপ ইন আছিল মা কছম ৰ' ৰ' ৰ' ষ্টেটাছ লগাব লাগিব এতিয়া মই।
এ
কি ইজি টেপ ইন চাচোন, ইমান নন একদম।
আৰু এবাৰ হৈ আছে ৰ!
কি ইজি টপ টেপিন ও
গমো নাপালে পতককে গুচি গ'ল।
কি ইজি টপ টেপিন ও
তোৰ মাতটো শুনা পাইছে তাতে।
উম উম উম।
উ উ উ উ।
মই ইনফ্লুৱেঞ্চাৰে বনি যাওঁ নেকি?
বনি যা। চব বনি যাম আকৌ চব বনি যা, মাত্ৰ এটা বস্তুৰ বাহিৰে।
অহ কি? এইটো জি এ ঐ ৰ ৰ ৰ আকৌ আহি আছে যে, অ এইটো হয় অ অ অ অ গম পাইছো গম পাইছো। ইচ এ কি মজা দিছে দেই ই ই প্লেয়াৰটোৰ নাম আজিলৈকে মই শুনাই নাই। ঐ এফক খেলোৱা নাই নেকি ই ৰাম!
কাৰফালে ৰ'ব ৰ'ব কৈ আছ তই এফ মানে?